অ'।
হেল্ল'!
অ'।
হেল্ল'!
হেল্ল'! শুনি আছ
হেল্ল'!
অ'।
অ'
শুনিছোঁ। হা
ছা
অ' শুনিছোঁ।
কি কৰি আছা?
নেটৱৰ্কটো ভাল নহয়। হেল্ল'
কি কি কৰি কি কৰিছা?
এনেই আছোঁ। এনেই আছোঁ।
চাহ ল'ম হেৰি। ভাত কিহেৰে?
ভাত ভাত। আলুভাজি, জিকা, হেল্ল'!
হেল্ল'
হেল্ল'
হেল্ল'।
হেল্ল'।
হেল্ল'।
শুনিছা? হেল্ল'। হেল্ল'।
শুনিছানে?
শুনি আছো।
ভাত কিহেৰে বোলো?
আলু ভাজি দালি তৰকাৰী।
আহ, অ' বাই কথা এটা কৈছিলে। এ বাৰ বোলে গহপুৰৰ পৰা হেৰিখন এই যে তাই যে কম্পিউটাৰ যে কৰিছিলে।
আহ।
খন চাৰ্টিফিকেটখন দিব লাগিছিলে।
উম।
মোক লৈ যাব কৈছে।
অ'।
এনে ওলাই যোৱা হ'ব নে? তোমাৰ লগত তেতিয়া মই যাম।
হম।
হা, এনে ওলাই যাবা নেকি? হা? হেল্ল'। হেল্ল'। যাবানে? কেতিয়ালে কেতিয়া? কেতিয়া কাইলৈ নে পৰহিলে?
কাইলে।
উম।
তোমালোকে ভাত পানী কিহেৰে?
আমাৰ ভাত নৱনাই। নিজে এইখন বনাম। মাহঁতে বিয়া খাই আহিলে। মই নগলো যে মোৰ কাৰণে এক্সট্ৰা কেই এতিয়া বনাই নিদিয়ে। আৰু মোৰ অৱশেই ত' ইমান ভাল নহয় যে মই নিজে বনাই খাব পাৰিম এতিয়া।
অ'।
মই একদম বিচনাত পৰি আছো মোৰ অৱস্থা বহুত বেয়া গৈছে।
উম।
বহুত হেভি হৈছে। এ
উম।
কম পাইচা চাগে উঠনি কৈছিলো যে। হা?
পংকজ
উম।
ঘপকে অহা হ'ল যে কিয়?
মোৰ বেংকৰ কাম আছিলে অলপ।
উম।
তাৰপিছত তোমাকো লগ পাব আছিলে? কথ বিলাক ভালকে পাতিব নোৱাৰে।
উম।
সেইকাৰণে হা
বেংকলে এতিয়া কিয় যাবা?
কাইলৈ ৰাতিপুৱা যাম।
উম। কেইটা বজাত আহিলা ৰাতি?
কক-আ, মই, মই আজি ৰাতিপুৱা মইতো উঠি, মেলি তাৰমানে মই কালি ৰাতি শুৱা নহ'লেই।
তাৰপিছত ৰাতিপুৱা যেতিয়া চাৰিটামান বাজিছে।
উম।
গা ধুই
উম।
পইচা উলিয়াবলৈ। হেল্ল'